অও।
অ, অ শুনিছো।
কি কৰি আছ?
এনেই আছো তুমি? অ মইও জাষ্ট ভাত খাই আহিছিলো আজি মানে আমাৰ পানী ভাত হয় যে সেইটো আছে। আমাৰতো অসমীয়াতটো এইবোৰে চলে ন বেছি অসমীয়া ঘৰত এতিয়া পা পানী ভাত আছিলে তাৰ পিছত আলু পিটিকা আলু পিটিকাত আমাৰ ভাত কেলাও দিছিল দেই আজি ভাত কেৰেলা আৰু এইটো কঁঠালৰ যে গুটি খাই পাইছে?
অ অ এইটো অ খাইছো বাৰু।
অ সেইটো কঁঠালৰ গুতি পিটিক অ মানে চব একেলগে পিটিকা কৰি তাৰ পিছত ৰাতিপুৱা মাংস অলপ আছি লে সেইটো অলপ খালো তাৰপিছত মানে ধুনীয়া লাগিল আৰু আজি পানী ভাত খাই।
আচ্ছা আচ্ছা ঠিকে আছে বাৰু মই বাৰু একো মায়ে মানে অ উ ভাজি বনাইছিলে তোমাৰ সেইটো ভাজিটোত মানে এটা যে আমাৰ মানু উ অসমীয়া মানুহে যে দিয়ে কিবা এটা ক'লা ক'লা অলপ তিতা তিতা লাগে যে সেইটো কি কয় খাৰ ন?
অহ খাৰ।
সেইটো খাৰৰ চব্জি বনাইছিলে আকৌ দালি আছি দিলে ঠিক আছে পাপৰ আছিলে তাৰপিছত চালাদ আৰু ভাত ইমানে বনাইছিলে আৰু খালো আৰু। সেইটোৱে আৰু।
অ আমাৰ অসমীয়া খাদ্যবোৰ বহুত বেলেগ বেলেগ আছে ন ভাল লাগে। সদায় নতুন নতুন তুমি খাব পাৰা।
সেইটোয়েটো আমাৰ নৰ্থ ইষ্টত বহুত ভিন্ন ভিন্ন বিভিন্ন বিভিন্ন বস্তু আছে খাবলে।
অ অ তুমি তুমিও মানে এনেকে পানী ভাতটো খাই ট্ৰাই কৰিবা মানে পানী ভাতটো বহুত ভাল এইকেইদিন গৰম দে ন গৰম দিনত মানে খাই ভাল লাগে আৰু ঠাণ্ডা কৰি দিয়ে গাটো।
অ সেইটো হয় বাৰু পেটটো ঠাণ্ডা কৰি দিয়ে ন।
অ
সেইটোয়েতো আজিকালি যি যিমান ৰ'দ দিছে ন মানে কি কবা আৰু মানে! পেটতটো গৰমে হৈ
সেইটোৱে
সেইটোৱেতো৷
আৰু ভাতটো ভালে মানে এনাৰ্জিও পোৱা তুমি খাই৷ পানী ভাতটো মানে বহুত ৰাতি-ৰাতি য়ে যদি ভিজাই থৈ দিয়ে তাৰপিছত ৰাতিপুৱা উঠি খাব পাৰে মানে ভাত ভাল লাগে ভাত কেইটা ধুনীয়া কোমল কোমল হৈ যায়৷
অ এইটো অলপ-অলপ কোমলীয়া-কোমলীয়া হৈ যায় ভালে লাগে৷ বাকী তুমিতো এতিয়া গাঁৱত আছা ন?
আহ মই গাঁৱত আছো৷
আচ্ছা-আচ্ছা এনে তুমি পুখুৰীত যোৱা নাই নেকি মাছ ধৰিবলৈ?
নাই এতিয়াতো আমাৰ ধান ৰোৱা টাইম হৈ আছে যে এতিয়া- অ ধান ৰোৱা নে মানে ধান কাটে এই কঠিয়াবোৰ যে উঠাই এতিয়া মই বেছি গম পোৱা নাই মই যোৱা নাই কাৰণে৷ কিন্তু এনেকে এইটো ধান ৰোৱাত টাইমে নেকি ধান টো ৰোৱ এতিয়া ধান ৰুই আছে কঠিয়াবোৰ তুলি আছে৷ ত' সেইবোৰ কৰি আছে৷
আচ্ছা-আচ্ছা বুজিছো বাৰু ঠিকে আছে দিয়া কৰিব লাগে ন? নিজৰে খেতি এটা হয়, নিজে খাবলে নে নে তুমি এনেকে বেচা?
আমাৰ তো মানে মাটিটো বহুত আছে টো মানে আমাৰ খেতিটো কৰিলে মানে নিজৰ খোৱাৰ কাৰণে ওলাই যায় তাৰ পিছত বেচিবৰ কাৰণে বহুত থাকি যায় আৰু এইবাৰতটো আমাৰ মানে অ বহুত বেছিকেই কৰিছে মানে আমাৰ যিমান মাটি আছে গোটেইখিনিত কৰিছে তাৰপিছতো বেলেগকেও কৰিছে৷ ত' মানে এইবাৰতো বেচাও হ'ব আমাৰ ঘৰৰ কাৰণেতো হৈয়ে যায়৷ কিন্তু এবাৰ বেচাও হৈ যাব
ঠিকে আছে দিয়া এনেকে মাটি অলপ বেছি হ'লে মানে নিজলেও হৈ যায় আৰু বেচিবলেও হৈ যায় ন৷
অ এতিয়া বেচিব বুলি কৈছে৷
অ
আমাৰ এইটো তিহ খেতিও কৰিছে যে এয়া তিহও মানে আমাৰ গাওৰ মানুহ বোৰে কি কিনিব আহি যায় সিহঁতে মানে লৈ লৈ যায় আৰু৷
অ বুজিছো বাৰু লৈ লৈ যাবই আৰু ন কি কৰিবা৷
তিহ কেইটা ভালেই তিহ বেপাৰ কৰে যে ত' সেইটো কাৰণে৷
ঠিকে আছে বাকী তোমাৰ এনেই বহুত খেতি আছিলে ন মই শুনিছিলো তোমাৰ গাঁৱতে তোমাৰ৷ যেনেকে লেচু খেতি আছিলে আমৰ খেতি আছিলে আ
অ-অ-অ আমটো বাৰু এতিয়া চিজনতো নাইকা হৈছে আমাৰ আমবোৰ মানে নাইকা হল আৰু খায় খায়ে৷ অ আৰু লেচু লে লিচু নাইকা হ'ল আমো নাইকা হ'ল লিচু নাইকা হল এতিয়া আমাৰ তিয়ঁহ বোৰ আছে তাৰপিছত আমাৰ নৰ্মেল এয়া চাউলৰ খেতি কৰি আছে৷
ঠিকে আছে দে এতিয়াতো তুমিয়ে খোৱা ন বেছিভাগ লেচু খাইতো ভালে পোৱা?
অ মই মানে বহুতে ভাল পাওঁ আৰু ত সেইকাৰণে৷ লিচুতো বাৰু মই আহো আহোতে মানে আছিলে কেইটামান সেইকেইটা খাই নাইকা হ'লে আৰু লেচু মই আহোতে নাইকা হলে মানে লেচুতো বেছি দিন নাথাকিল ন, আৰু লেচু টো মানে ইমান খেত খেতি বুলি নাই, মানে আছে গছ লগাই থৈ দিয়া আছে কিন্তু মানে ইমান খেতি তি নিচিনা বহুত বেছি নাই কৰা অ, আমটো বাৰু আছে আম টো বাৰু বহুতে আছে ত' আমটো মানে খাই আছো মামাহঁতৰ ঘৰতো দিছো আমাৰ মানে আম থাকোতে মানে সদায় মিল্কশ্বেক এটা থাকেই ঘৰত মেংগো মিল্কশেকটো অ সেইটো খোৱা হৈছে মানে, ভাল আৰু ন এনেকে হেল্ডি বস্তু খাই থাকা ঘৰৰে
সেইটোৱেইটো ঠিকে আছে, বাৰু তুমি এতিয়া গাঁৱত আছা কেতিয়া আহিব তুমি এনে টাউনত?
অ, মই আজিয়ে যাম
আচ্ছা আজি যাবা ন, মানে তুমি ঘৰতে যাবা আৰু ডাইৰেক্ট তোমাৰ চেৰত ন, ঠিকে আছে দিয়া এনে তুমি আহিলে কল কৰিবা বাৰু এটা কাম এটা আছে মানে মোৰ মানে এটা হেৰি ল'ব আছে মানে চাৰ্ট এটা ল'ব আছে
বুজিছা অ মানে তোমাৰ চইচটো ভাল ন, সেইকাৰণে তোমাক লৈ যাম মানে
হব, অ, অ, হ'ব মানে আমি যাব পাৰিম দিয়া আৰুতো তোমালোকৰ খেতি খেতি নকৰে নেকি?
অ খেতি কৰো বাৰু কি মানে তোমাৰ যেনেকে ভাবি লোৱা এনেকে কটনৰ খেতি ন, তুলাৰ খেতি কৰো
অ, অ, সেইটো ভাল ন?
অ, এইটো বহুত তোমাৰ ব অ বহুত প্ৰফিট আছে আকৌ তোমাৰ তিহু খেতি কৰো গাজৰৰ খে খেতি কৰো পিয়াজৰ খেতি কৰো আকৌ তোমাৰ এইবিলাক যে লেডাৰৰ জেকেট বনাই যে৷
অহ।
অ মানে এনেকুৱা সেইটো তোমাৰ ছালৰে বনে ন?
অ, অ।
অ কিন্তু আমি মানে সেয়া মানে বেলেগ উম জীৱ- জন্তু মানে কাম নকৰো আমি মানে সেইটো তোমাৰ, এটা বস্তু এটা থাকে কাপোৰ এটা সেই এইটো বহুত টাইট কাপোৰ থাকে' টো, সেইটোৱে আমি মানে লেডাৰৰ জেকেট বনাওঁ
অ, অ, তোমালোকৰ যে তোলাৰ খেতি কৰা তোমালোকে কিবা বস্তু বনোৱা নেকি যেনেকে গাৰু হৈ যায়, নহলে কিবা বেলেগ বস্তু এনেকে বিচনাত পাৰাৰ সেইটো
আমি তোমাৰ কটনটো মেইন ভাগ কি মেইন বস্তুতটো কি কৰো আমি কটনটো মানে এনেকে বেছি দিওঁ দোকান- দোকান বিলাকে কাপোৰ বনাই ন কটনে কাপোৰ বনাই, তোমাৰ টেক্সটাইলছ বনাই, বেড কভাৰ বনায় গাৰু ওৱাৰ বনাই ন, চ' আমি সেইটো কাৰণে এইটো দি দিওঁ হিতে মানে আমাৰ পৰা কিনি- কিনি লয় আৰু সিন্তক দি দিওঁ আৰু বেছি দিওঁ আৰু আমি
অ, অ, অ, অ, মানে মই এতিয়া বেলেগ থাকো ন গুৱাহাটীত থাকো ত, তাত মানে মোৰ মোৰ কাৰণে গাৰু কেইটামান লাগিছিলে মানে সেইকাৰণে মই সুধিছো আৰু তোমালোকে যদি বনোৱা তেতিয়া তোমালোকৰ পৰাই ললো হয়
দিয়া বাৰু তুমি আমাৰ পৰা লৈ ল'ব পাৰিবা মই এনেকে দেতাক ইনফৰ্ম কৰি তোমাক, কিমান লাগিব এনে কিমান কেজি লাগিব?
অ। অ সেইটো মই এবাৰ সুধি পেলাই কওঁ ৰবা মই মানে নাজানো ন ভালকে এতিয়া মই ভালকে সুধি পেলাই তোমাক কৈ দিম৷
অ হ'ব দিয়া তুমি আৰামচে সুধি মোক ফোন কৰি দিবা পিছলে৷
অ-অ
বাকী এতিয়া কি কৰিবা তুমি সন্ধিয়া সময়ত?
সন্ধিয়া সময়ত মইতো ঘৰ যাম।
আচ্ছা ঘৰ মানে তুমি কোনফালে হৈ যাবা, মানে নগাঁও ফালৰ পৰাই যাবা ন?
অ'-অ' এইটো সেইটো চাইডে ৰাস্তা আছে সেইটো চাইডে যাম।
আচ্ছা, ৰাস্তাত এনে ৰখিলে কিবা ম'ম' চমো খাব নে নাই?
অহ' তাকে ভাবিছো, মই এতিয়া ভাবি আছো কি খাম কি নাখাম।
আচ্ছা-আচ্ছা, ঠিকে আছে বাৰু বাকী মই এনেকে কথা এটা ভাবিছো, তুমি অহা পিছত মানে আমাৰ লগৰ খিনি চব একেলগে হৈ যাম ন। ত' মানে ভাবিছো, এনেকে কৰ'বাত ঘুৰিবই যাও নেকি অলপ ওলাই যাওঁ।
অ'-অ'-অ' গ কম পাইছো এতো ভালুকপুং চাইড যাম বুলি কৈছে ন, অ' যাব পাৰি, মই এতে যাম ত অ' অ' পানী থাকা মানে এতিয়া বহুত গৰম ন? অ সেইকাৰণে, আৰু মানে এইটো অৰুণাচল চাইডত যাওঁতে অলপ আগুৱাই যাব লাগে, তাত এটা ৱাটাৰ ফল এটা আছে বহুত ধুনীয়া। ৱাটাৰফল তাতো যাব পাৰো আমি।
অ' সেইফালে মানে জাগা আছে টিপি-টিপি,
নাপালেও মানে ৰাস্তাতে পায়, এটা ৱাটাৰফল তাত মানে গা ধুব পাৰি, তাতো মানে মোৰ যাব মন আছে।
সেইটোৱে যাব পাৰি বাৰু, ঠিক আছে মই তোমাক ইনফৰ্ম কৰিম নে এনে মানে লগৰ বিলাকে এতিয়া টো প্ৰেন বনাম ন? অ সেইটোৱে তোমাক ইনফৰ্ম কৰিম।
উম' সেইটো ৰাস্তাতটোও ভাল আছে মানে, ইমানো বেকা-বেকি নহয় মানে, ওচৰতে আছে যায়কে আহি যাব পাৰি আৰু।
ৰাস্তাটো জানা মানে ঘূৰিবলৈ যাওঁতে, সেইফালে ৰাস্তাটো মানে পুৰা একদম মানে চাপ ফা আৰু ঠিক আছে, তোমাৰ বহুত মানে ৰাস্তাত ইমান নাই মানে গাড়ী নচ নচলে, গম পাইছা বহুত শান্ত ৰাস্তাটো।
অ'-অ'-অ'
কিন্তু ৰাতি তেনেকুৱা ৰাস্তাত যে, যাবলে অলপ ভয় লাগে মানে ডকাইত-চকাইত থাকিলে ন ভয়ো লাগে মাজে-মাজে।
অ মানুহ দিনতে যায় দিনতে অহাকে পাৰি আৰু।
সেইটোয়ে আৰু দিয়া, আমি ভালে-ভালে যাম আৰু দুপৰীয়া মানে গৈ দুপৰীয়া মানে আহি যাম।
অ' অ' অহ মানে জল্দি যাই আহি যাম আৰু।
মাজতে এটা মানে পৰঠা দোকান এটাও আছে, মানে তাত বহুত ভাল পৰঠা পায়, তোমাৰ চল্লিশ টকাতে তাতে খাই যাম চবে।
অ'অ' মই আমি যাওঁতে খাইছিলো।
অ' সেইটোয়ে এইটোয়ে ন এবাৰ আমি যে
অ-অ-অ ভাল হয়। ভাল হয়, তাত খাব পাৰি।
সেইটোয়ে আমি তাৰ লগত কিবা এটা কল্ড ড্ৰিংক ঠাণ্ডা খাই দিম আৰু।
অ হ'ব। অ'-অ' পাৰি-পাৰি, মোৰ-মোৰ মানে মন আছে।
হ'ব দিয়া তেনে আমি কালি মানে যাও ন, কালি মানে মানে নহয় মানে, অহা সোমবাৰে ন'হলে।
অ-অ সোমবাৰ মানে সোমবাৰ হ'লে বুধবাৰ মানে অ।
হ'ব দিয়া তেনেহ'লে, তোমাক মই পিছত কৈ আছো দেই।
অ অ মোক কৈ দিবা যোৱাৰ আগত ভালকে, অ ঠিক আছে। বাই বাই।